হেল্ল'।
হেল্ল'।
অ', শুনি পাইছা।
অ', পাইছোঁ ৰ'বা
অ', কি ক'ত আছা।
অ', মই বৰ্তমানে আমাৰ দাদাৰ লগতে কথা পাতি আছিলোঁ।
অ অত ভাত খালা?
অ এইটোতো হৈছে কেইটা বজাতে খাৱা হৈছে তুমি কি কৰি আছ?
নাই। মই এনে বহি আছো মানে অলপমান ভা বৰষণ দি আছে না মোৰ ফালে
অ আমাৰ ফালেও এতিয়া বৰষুণ আইছে
ইটোৱে বৰষন দিয়াকাৰে বাইৰতো জোৱা নোৱাৰো সেকাণে ৰুমতে বহ আছো লমান
অ', বাকী খবৰ পাতি ভালনে
উম ঠিকে আছে খবৰ বোলাক ভাত খালো তাৰ পিছত বনাইচোন আলু ভাজি বনাইছিলো খালো তুমি কি খালা
অ আমাৰো সেইয়ে আলু ভাজি আছে আৰু দালি। দে এতে তুমি নিজেই বনা নেকি ভাত
অ নিজে বনোৱা একলে থাকো না
অ হোষ্টেলত থাক
নহ ৰুমত থাকো ৰুম ভাৰা ৰেন্ট অ অ গুৱাহাটীতে পৰো এটো মাৰ দিছ এইটো গুৱাহাটীতে পঢ়ো তুমি কি তুমিও ষ্টুডেণ্ট না
অ', মোঅ ষ্টুডেণ্টে
মানে মা দেতা লগত থাকা
অ তনে কলেজ আৰম্ভ হৱা নাই না
উম কলেজ আৰম্ভ হ'ব আৰ
অ সক কলেজ আৰম্ভ হক কলেজ আৰম্ভৰ পিছত চাং এতিয়া ক'ত থাকা যায় যদি অচৰতে এডমিশ্যন হয় তেতিয়ে ঘৰৰ পৰা অহা যোৱা কৰিম এতিয়া যদি দূৰত হয় তেতিয়া হোষ্টেলত থাকবা লাগব
অ এতিয়া মানে অলমান অ দূৰত থাকিলেও স সুবিধা হ'ব নেকি মানে নিজৰ পক ভালকাৰে হ'ব মানে পৰিৱেশতো লাগিবই না মানুহবিলাক।
হা হা অ' একমাহ দুইমাহ মান অলপ অসুবিধা হ'ব, তাৰে পিছত হৈ যাব ঠিক হৈ যাব!
টো মানেটো ফা ফাচ ফাচও মানে এইটো কিবাই হয় মানে চবৰ অসুবিধা হয়! আচত দিয়া আস্তে আস্তে আস্তে দিও মানে আদত লাগি যায় ন তিতা কিবা হৈ যায় আৰু
উম, উম অ'
এতিও অকলে থাকো না ত ভাত বনালো ভাত খালো এতিয়া মানে বহি আছো বৰষুণ দিয়াৰ কাৰণে বাহিৰত যাম ভাবিছো
অ আমিও ফু ফুৰিব যাম যাম বুলি ভাবিছিলো বৰষুণে আহি পেলে চব ত মানে হেই কৰি দিলাক
উম, এতিয়া মানে বৰষুণ আহি দিলে না জানানা চোন মই দেৰিকে উঠোং মই উঠিছো কিমান দেৰটা মানত উঠিছিলো দেৰটা মানত তুমি কিমান বজাত উঠিলা
কেতিয়া ৰাতিপুৱা নে দুপৰীয়া বা ৰাতি
দু দুপৰীয়া উটো ঢেৰটা মানত তুমি কিম বজাত
অ অ দুপৰীয়া দুপৰীয়া মই এনে শোৱাৰ অভ্যাস নাইয়ে
উম
উম দুপৰীয়া- দুপৰীয়া তাৰমানে মোৰ চাৰে চাৰিটা বজাত টিউচন থাকে না হয় টিউচন কৰো টিউচন কৰি টিউচন নাথাকিলে এনে ফুৰিবলৈ যাওঁ আজি কিন্তু আৰু ফুৰ্বা যোৱা নহ'লে।
ভালেই কি আজি ৰাতি কিবা ক'ৰবাত যোৱাৰ কিবা আছে নেকি?
অ', আজি ৰাতি এতিয়া এনেই ফুৰিব যোৱাৰ প্লেন আছিল, এতিয়া ৰাতি আনেই থাকিব লাগিব।
উম, এতিয়া বৰষুণো এয়া অ', আহি যায় মানে বৰষুণ আহিলেটো মানে গুৱাহাটীত বৰষুণ আহিলেটো নিতাতো ৰাস্তাখনো চব ব্লকে হৈ গ'ল তাত পুৰা পানী পানী হৈ যাব। ওলালেও অ', আহিবা নোৱাৰা হ'ব যাব অলা যাবতো পাৰিম আহিবা নোৱাৰিম হেতু হৈ যাব আৰু।
উম, উম।
গুৱাহাটীৰ বৰষুণতো চিনি পোৱা তুমি অলপমান কিমান দে দুঘন্টা তিনি ঘন্টা হৈ গ'ল বৰষুণ দিয়া এতিয়া ইমান বৰষুণ দিলে ৰাস্তা কেনে পুৰা পানী পানী হৈ গ'ল বান পানী হৈ গ'ল ৰাস্তাবিলাক এতিয়া অ'। এতিয়া ৰাস্তাত অল উম, এতিয়া ৰাস্তা হ'লে এফালে লাভেই নাই পুৰা ৰাস্তাই বানপানী হৈ থাকিছে গে বোলে।
উম, উম। এয়া যিহেতু তুমি মোত সেই এক বছৰখিনিয়ে অলপ কলেজ লাইফৰ বিষয়ে কোৱাচোন মোৰো অলপ অভিজ্ঞতা হ'ব।
কলেজ লাইফতে তোমাৰ যেনেকা তুমি নতুন নতুন কলেজৰ সময় আছে না তোমাৰ যেনেকা চবেই নতুন নতুন ল'ৰা ছোৱালীবিলাক আছে তুমি চিন এ যেনে লগত থাকিলে বেলেগ কথা লগত নাথাকিলেতো বে অকলে হৈ যায়! মানেটো মানে যিমান পাৰে লগৰবিলাক বনাব লাগে আৰু কথা পাতিও লাগে নতুন নতুন ল'ৰা ছোৱালীবিলাকৰ মানে লগতে কলেজৰ টাইমত তুমি অ' লগৰ নবনলে কেনেকা হ'ব মানে তুমি কলেজ পুৰা এ চাৰি বছৰ পাঁচ বছৰৰ অকলেটো থাকিব নোৱাৰা!
উম, উম, হয় আৰু নতুন ষ্টুডেণ্ট গ'লে আৰু নতুন আৰু নতুন ষ্টুডেন্ট গ'লে ৰেগিং হয়নে?
সেইটোতো ক'ৰবাত ক'বাত হয় চাগে মোৰ লগতো হোৱা নাছিল মানে এইটোতো মানে আহ কিবা হয় আৰু জাগা জাগাৰ হয় ক'ৰবাত হয় ক'ৰবাত নহয় সেইটো মানুহ মানুহ পৰা কোনোবা কোনোবা মানুহবিলাক ভাল থাকে নকৰে কোনোবা কোনোবা চিননোৰবিলাক বিয়া থাকে কৰে। মোৰতো চিনিয়াৰবিলাক চবেই ভালে আছিল মোৰ সৰু ভাইটিৰ নিচিনা ৰাখি আছিল আৰু খাৱৰ কাৰণে কিবা কিবি দিছিল আৰু ঘুৰাব ফুৰাব লৈ গৈছিল সেনেকা আৰু। মোৰতো চব ডাঙৰবিলেক ভাল আছিল উম এইটো মানে তোমাৰ এইটো মান জাগাৰ জাগাৰ কথা হয় ক'বাত ক'বাত তোমাৰ ব চিনিয়ছবিলাক ভাল থাকে বন্ধুবিলাকো ভাল থাকে কলেজৰ বিয়াত থাকে সেই কাৰণে ভাল থাকিলেতো একদম ভালে পায় আৰু। আাৰু লাষ্টত লগৰবিলাক উম অ'। অ', সেইতো মানে তুমি ৰেগিং হ'ব খোজা নাই যদি লগত বেছি বনাব লাগে ন কিয় তোমাৰ অকলে থাকিলে মানুহবিলাক কিবা পাই ত' চ কিবা পাই যে অ' অকল আছে। ইয়া ইয়া আমি ইয়াকে মান অলপ পৰিচান কৰিম। কৰিম এই কাৰণে যিমান পাৰে লগৰ বনাব লাগে আৰু তুমি লগৰ বনালে মানে কিবা হৈ জানা। ইহঁতৰ লগৰবিলাক আছে ত' মানে অলপমান কিবা হয় টান হৈ যায় অলপমান তোমাক। আশাস্তি কৰিব পাৰে। এই কাৰনে লগৰ যিমান পাৰে বনাই ইমানে ভাল আৰু লগৰ বনালে।
উম, উম, এতিয়া মোৰ যদি ওচৰতে এডমিশ্যন হয় তেতিয়া কথা নাই যদি মোৰ তাৰমানে গুৱাহাটীত এডমিশ্যন হয় তেত তিয়া অলপমান সেই হ'ব তাৰমানে মই এনেকৈ দূৰত পঢ়িব যোৱা নাই না আগতে।
অ', বুজিছো। বুজিছো এইটো চবৰে প্ৰথমবাৰ হয়, মোৰ প্ৰথমবাৰে আছিলে, মানে চবৰে প্ৰথমবাৰ মানে শিকি থাকিব লাগে। আহ, তোমাৰ অসুবিধা হয়, বুলি তো, মানে তুমি আগত যাবলৈ গম পাব, অ, এনেকা হ'লে এনেকা আছিল এনেকে কবলে গম পাব আৰু।
অ, নতুন, নতুন, অভিজ্ঞতা হ'ব।
উম, আৰু তোমাৰ আছত নতন, চিনাকি হৈলে আছে তুমি নতন, নতন, জাগা চাবা পাব যেনেকা এন্তেক এ, এনে এ, এনেকা কেনেকা থাকে, এন্তে কেনে থাকে লাষ্টত। কেনেকা জাগাবিলাক আছে‌, আলাচত মানে নতুন লগৰ থাকিলে অলপমান অ, ভাল থাকে ন, নতুন লগত থাকিলে অলপ নতুন, নতুন, জাগা চাবা পায়, নতুন, নতুন কথা চিনি পায়, এনেকুৱা আৰু।
উম, উম, হয় নতুন লগ বনাব লাগিব। কলেজত যোৱাৰ কে।
বনালে তোমাৰে ভাল, তোমাৰো সুবিধা হ'ব, লাষ্টত তোমাৰ অ, লগৰবিলাক থাকিলে মানে কিবা তোমাৰ প্ৰব্লেম আহিল, যেনে কিবা এ, কাম আহিল। তুমিতো কব, পাৰা মোক মানে আ, কিবা, কিবা, আছিল। এনেকে অলপ মোক কিবা কৰি সহায় কৰি দি না, তেতিয়া তুমি অ, মানে সহজে যে আৰু মানে, তুমি লগক ক'ব পাৰা, ডাইৰেক। অ, মোৰ কিবা আছিলে, এনেকা মোক লগৰ বনালে তোমাৰে ভাল, লাচটত আহ লগৰ বনালে তোমাৰ আহ যেনেকা
পৰক্ষাটা মান তুমি কলেজ যোৱা নাই, অ, সুবিধা হৈ কলেজ যোৱা নাই, তোমাৰ কি হয় জানা যেনে নোট খন লাগে, কিবা লাগে, যি লগৰবলাক ক'ব পাৰে।
উম, এই তুমি কি এনে এই, দিনটো দিনত কেতিয়াবা এই এক্সাৰচাইজ কৰা নে, ৰাতিপুৱা দৌৰিব যোৱা নে?
এ, আগতে যোৱা হৈছিল। আহ, মানে যে এতিয়া বৰ্তমানতো যোৱা নাই অলপমান। বা আগতে কলেজ যা থাকাত যোৱা হৈছিল, মানে কলেজ যোৱাত মানে কি কৰিছিলে ন, কলেজত আহ, মানে যোৱাৰ আগত মানে আহ, জিম যাম, জিম পালে ডাইৰেক্ট কলেজ গুচি যাম, এনেকা আছিল। যে, কলেজ বন্ধ আছে না, ত, অলপমান অ, আহ যোৱা ভাল লগা নাই, কাৰণে যোৱা নাই। তাই, কলেজ খুলিব কলেজ খোলাৰ পৰা বপচ যাম জিমত।
অ, সময়ত তাৰমানে আগতে এনেকুৱা এক্সাৰচাইজ নকৰিছিলোঁ, কিন্তু এতিয়া অলপ ৰাতিপুৱা, ৰাতিপুৱা দৌৰিব যোৱা আৰম্ভ কৰিছোঁ।
সেইটো মানে কৰিব লাগে অলপ মান, অলপমান, বদন্তো মানে কিবা-কিবা কৰি থাকিব লাগে।
ত গ'লে কিমাননো ঘৰত বহি থাকিবা, অলপ দৌৰিব গ'লে অলপ স্বাস্থ্যটোও ভালে থাকে, অলপ মনটোও ফ্ৰী হয়।
উম, সেইটো মানে অলপমান স্বাস্থ্যও ভাল থাকিল যেনেকে তুমি অলপমান কিবা কৰি খেলাই ল'লা, যেন ফুটবল খেলিল, ক্ৰিকেট খেলিলা, অলপমান তোমাৰ বদন কৰি ভাল হ'ব, কি নতুন বস্তু খেলিব। তোমাৰ প্ৰে্টিছ হৈ যাব। কিবা, কিবা, খেলা হৈ যালে তুমি খেলিবা পাৰিব এনেকুৱা।
অ, মই জিমত, যাম বুলি ভাবিছো, কিন্তু এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই যোৱা।
এইটো মে আস্তে, আস্তে, যাবা লাগে, এইকিনে মান ইমান অ, আগত নিজৰ বস্তুবিলাক আত, চাই, ল'ব লাগে আৰু মানে যেনেকা টাইমিংবিলাক চব না ঠিক কৰিব যাইলে ভাল আৰু মানে।
অ' যোৱাৰ আগতে অলপ